হেল্ল' অ'
কি কৰি আছা?
অ' মই এনে আছো তুমি কি কৰি আছা?
এ মই জানানে অথনি মেমে যে পঢ়াই আছিলে যে লিখিবলে দিছিলে মই নিলিখিলো মই সেইকাৰণে তোমাৰ পৰা খুজি বোলো ফোনটো মাৰো
অ' আচ্ছা আচ্ছা কোনখিনি কথা কৈছা আজিৰ কোনখিনি লিখাৰ কথা কৈছা তুমি?
অথনি যে মেমে যে ক্লাছত যে লিখাইছিলে যে এডুকেশ্যন পিৰিয়ডত
অ' আচ্ছা আচ্ছা বুজি পাইছো ঠিক আছে দিয়া। মই, তোমাক এইখিনি দি দিম দিয়া হা। বাকী আজি কলেজত তুমি দেৰিলৈকে আছিলা নেকি?
আ
হেল্ল' হেল্ল'